আহ আহ মই শুনি আছো কেনে আছা
মই ভালে আছো দিয়া তুমি?
অ মোৰো ভালেই। আজি ভাবিলো। তোমাৰ লগত বন্ধুত্বৰ বিষয়ে অলপ কথা পাতো
খুব সুন্দৰ বিষয়ে বাছি লৈছা দেই কোৱা কোৱা
অ মানে জীৱনত এজন ভাল বন্ধু থাকিলে মই ভাবো বহু সমস্যাৰ সমাধান সহজ হৈ যায় হয়নে
ঠিক কৈছা তুমি কিন্তু দেই আৰু সুখ দুখৰ সময়ত যিজন কাষত থাকে সেয়াই হৈছে প্ৰকৃত বন্ধু বন্ধু অবিহনে জীৱনটোৰ কোনো অৰ্থই নাই।
উম হয় মানে বহু মানুহে কেৱল মানে ভাল সময়ত লগত থাকে বন্ধুবোৰ কিন্তু মানে বিপদত বিপদৰ সময়ত আঁতৰি যায়
হয় ঠিকে কথা কৈছা মোৰ মতে বিশ্বাস বন্ধুতৰ আটাইতকৈ ডাঙৰ ভেটি বন্ধুতৰ মাজত আচলতে বিশ্বাস থাকিব লাগিব যদি কোনো ধৰণৰ বিশ্বাসৰ মাজ মানে বন্ধুৰ মাজত যদি বিশ্বাস নাথাকে তেনেহলে সেইটো বন্ধুত বুলিয়েই ক'ব নোৱাৰি প্ৰকৃত বন্ধুত্ব বুলি ক'ব। কোৱাত মানে টান হয় কৰে সেইটো আৰু
হয় হয় একেবাৰে ঠিক কৰা কৈছা মানে স্কুল স্কুলিয়া জীৱনৰ বন্ধু সকলৰ লগত মানে তোমাৰ এতিয়াও যোগাযোগ আছেনেকি
আছে আছে, এ যদিও সকলোৱে নিজৰ কামতে ব্যস্ত তথাপিও মাজে মাজে কথা হয় আৰু এতিয়া চ সকলোৱে ধৰা নিজৰ নিজৰ জীৱনতো ব ব্যস্ততাৰ মাজতে পৰিপূৰ্ণ মানে জ জীয়াই যাই আছে বা নিজক এজন স্থাপিত মান মানুহ হিচাপে চেষ্টা কৰি চাই আছে। সকলোৰে জীৱনতে ব্যস্ততাৰ মাজত। মাজতে। অতিবাহিত হৈ যাই আছে তাৰ ফলত যোগাযোগ অলপমান কম হয় তথাপিও চলি আছে আৰু আৰু তোমাৰ
হয় হয় মোৰো কিছু কিছুৰ লগত আছে যোৱাকালিও মই লগ পালো মোৰ দুজনমান বন্ধু আমি মানে এগৰাকী আমাৰ। প্ৰধান শিক্ষয়ত্ৰীৰ ঘৰলৈ গৈছিলো কিবা এটা বিশেষ কামত বন্ধু লগত এনেকৈ মিলি। গৈছো আৰু। তোমাক। যদি মই সুধো এ এতিয়া পুৰণি বন্ধুৰ স্মৃতিবোৰ তোমাৰ বাবে কেনেকুৱা মানে কিবা স্মৃতি এনেকুৱা ক'ব বিচাৰিবা নেকি
মানে পুৰণি বন্ধু স্মৃতিবোৰ সদায় আৰু বিশেষ হয় দিয়েচোন মনত থাকিবলগীয়া আচলতে এজন মানে টোৱে ধৰা, আমাক সঠিক পথ দেখুৱাই আৰু ভুল কৰিলে ধৰা শুধৰাই দিয়ে। যাৰ ফলত, আমি দুইজনে দুইজনৰ আৰু বিশেষ অ, বিশেষত্ব চিনি পাওঁ বা দুইজনৰ দুইজনৰ মাজত আৰু এটা ভাল বন্ধু গঢ়ি উঠে। সেইবিলাকে আৰু পুৰণি বহুত অ স্মৃতি সেনেকুৱা বিশেষ ধৰণৰ একো স্মৃতি নাই বাৰু মোৰ।
অ অ, কেতিয়াবা আহ। অ মোৰো বিশেষকৈ স্মৃতি বুলি কলে যেতিয়া মই স্কুলত পঢ়ি আছিলো, তেতিয়া ধৰা বিৰতিৰ সময়ত আমি খেলা ধূলা কৰাত এনেকুৱা ধৰণৰ বা হাঁহি ফূৰ্তিৰ কথা আলোচনা কৰা, এনেকুৱা ধৰণৰ সেইখিনিয়ে মই স্মৃতি বুলি কম আৰু আৰু কেতিয়াবা বন্ধুও বান মাজত মানে মতাভেদো হৈছিলে। কাজিয়া পেচাল এনেকুৱা কিন্তু এইবোৰ সৰু সৰু হয়, সৰু সৰু কথা এইবোৰ। পাছত এইবোৰ সদায় হৈ নাথাকে ধৰা আজি হৈছে কালিলৈ আকৌ ভাল হয়েই, তেনেকুৱা ধৰণৰ। কিন্তু মানে পাৰম্পৰিক বুজাবুজি থাকিলে মানে সেই সমস্যাবোৰ সমাধান কৰিব পাৰি।
হয় আৰু
এতিয়া সুধো, অ ব বন্ধুত্ব ত টীকাই ৰাখিবলৈ কি কি প্ৰয়োজন বুলি ভাবা তুমি?
ধৰা বন্ধুত্ব এটা টিকাই ৰাখিবলৈ আমি ধৰা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হল সততা মানে কোনো ধৰণৰ পিছত কথা ক'ব নালাগে বা বিশ্বাস হব লাগি, ব সন্মান হ'ব লাগিব এজনে আনজনৰ প্ৰতি সন্মান আহ কৰিব লাগিব, দুইজনৰ মন মনতে মানে দুইজনৰ প্ৰতি সন্মান ভাৱটো থাকিব লাগিব। আৰু সহানুভূতি আটাইতকৈ কাৰণ সহানুভূতি যদি বিশ্বাসৰ বন্ধুত্বত নাথাকে, তেনেহলে সেইটো কোনো ধৰণৰ বন্ধুত্ব বুলি মই নাভাবোঁ। আৰু ধৰা তুমি অলপতে যেনেকে মতভেদৰ কথা কলা হয় তেনেকে মতভেদৰ কথা কথা কলা মানে বন্ধুতৰ অ অ বন্ধুত্বৰ যিটো এটা আমাৰ এনাজৰি থাকে, সেইটো এটা অতিকৈ পবিত্ৰ। তাৰ ফলত হাঁহি ফূৰ্তি হব, খং হব ধেমালি হব, মতভেদো হব কিন্তু এই সকলোবোৰ কথা আমি আওকাণ কৰি কিনেহে ধুনীয়াকে বন্ধুত্বটো আগবঢ়াই লৈ যোৱাাটো আমি সদায় ভাবিব লাগে আৰু এই মতভেদ হোৱা কথাবোৰ আমি ধৰি থাকো যদি তটো আৰু অ, আমাৰ ভুল ধাৰণা হ'ব যদি আমি সেইটো মনত ৰাখি যাই ৰা ৰাখি কিনে মুখত বন্ধুত্ব কৰি থাকো।
হয় হয় ঠিক, মানে প্ৰকৃত বন্ধুৱে কেতিয়াও মানে ঈর্ষা নকৰে হয়নে?
হয় সঁচা কথা কৈছা দেই।
উম উম, আৰু এতিয়া কি হৈছে মানে সামাজিক মাধ্যমৰ যুগত যিহেতু এতিয়া সামাজিক মাধ্যমৰ যুগ বা এনেকুৱা বহুতো মানে সামাজিক মাধ্যমত বন্ধু দু বান্ধৱী এনেকুৱা চিনাকি হৈ উঠে, তোমাৰো নিশ্চয় হয়টো এনেকুৱা সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হৈছা।
হৈছে, হৈছো মোৰ আ কিছুমান নতুন বন্ধুত্বও হৈছে সামাজিক মাধ্যমৰ যোগেদি। বা এতিয়া ধৰা অলপো আমি কো যে আগৰ স্কুলীয়া বন্ধু বিলাক এতিয়া বিশেষকৈ লগ কৰা লগ কৰা নাযায় কেতিয়াবাহে কথা পতা যায় তাৰ ফলত আমি ধৰা অহ আমি ফোনতে ক কথা পতা যায় আমি ধৰা মই ভাবো অ যে এজন মানুহৰ লগত ফোনত কথা পাতাছে সৰুৱে হওক বা ডাঙৰেই হওঁক দেই ফোনত কথা পাতাছে আমি মুখাম মুখি কৈ বা সনমূখা সন্মুখীে যিখিনি মনৰ কথা খুলি কব পাৰিম সেইখিনি ফোনত কোনো ধৰণৰ মানে অলপ পান হৈ পৰে মুখামুখি
অ মুখামুখিৰ কথা পতাৰ আনন্দই বেলেগ ন
বেলেগ হয় সঁচা কথাই কৈছা দেই তুমি আৰু বন্ধুত মানুহক আহ মানসিক ভাৱও শক্তিশালী কৰি তোলে কোনো ধৰণৰ যদি আমাৰ মনত আহ কিবা এটা মানসিকভাৱে চাপ হৈ আছে যদি আমি বন্ধু বৰ্গক লগ পাওঁ বা বন্ধুবৰ্গ লগত অলপমান হাঁহি ফূুৰ্তি কৰি ৰাখো তেনেহলে সকলো ধৰণৰ সমস্যা আমি পাহৰি যাওঁ
হয় হয় একেব একেবাৰে ঠিক এতিয়া যদি মই উম উদাহৰণ এটা দিওঁ তোমাক এতিয়া মানে আমাৰ ধৰা কেতিয়াবা মন বোৰ ভাল লাগি নাথাকে বা খং এনেকুৱা ধৰণৰ হৈ থাকে যিবোৰ ধৰা আমি মানে ঘৰৰ মানুহকো আমি কেতিয়াবা ক'ব নোৱাৰা কিছুমান কথা থাকে তেতিয়া সেইবোৰ কথা কথা মানে আমি বন্ধু তোমাৰ যদি একেবাৰে ভাল ওচৰৰ সম্পৰ্ক বন্ধু এজক যদি তুমি কোৱা তেতিয়া আমাৰ সেই মনটোও পাতল হয় নিশ্চয়
হয় হয় তুমি ঠিক কথাই কৈছা আমি এই কিছুমান কথা আমি পৰিয়ালবৰ্গকো খুলি ক'ব নোৱাৰো যিবিলাক আমি বন্ধু বান্ধৱক খ খুলি ক আৰু কেতিয়াবা তুমি সৰু কালত চাবাচোন তুমি লক্ষ্য কৰিছ নে নাই বা মনত আছেনে নাই বা তুমাৰ আমাৰ ধৰাক কেতিয়াবা গাটো বেয়া হৈ আছে বা স্কুললৈ যাবলৈ নাই কিন্তু মনত এনেকুৱা ভাৱ থাকিলে যেতিয়া ভাবো যে স্কুলত যাই কিনে লগৰ বন্ধু বান্ধৱী বিলাকক লগ পাম কথা পাতিম তেতিয়া আকৌ স্কুললৈ যাব লাগিছে য যদি গাও গা বেয়াও হৈ আছে তেতিয়া স্কুলত যাই পৰ পিছত এ মানে এইবিলাক মনত একো ভাবেই নাহে গাটো বেয়া হৈ থকাৰ পিছত মনত এনেকুৱা লাগে যে নাই মোৰা ভালে চাই তেওঁ বন্ধু বান্ধৱী বিলাকৰ লগত যেতিয়া হাঁহি ফূুৰ্তি কৰিম ধেমালি কৰিম তেতিয়া গাৰ গা বা মনত যিবিলাক আহ ভাৱ আহে সেইবিলাক চব আঁতৰি যায় অসুখৰ ভাব বা যিবিলাক আহে আৰু হম
মই তোমাৰ কথাত একমত হৈছো মানে স্কুলীয়া জীৱনত বা এনেকে কলেজীয়া জীৱনত মানে লগ বন্ধুক মানে লগ পাবৰ বাবে সেই মানে যে কথা তেওঁলোকৰ লগত কথা পাতিব যেন আমাৰ গা বেয়া হৈ থাকিলে বা বিভিন্ন সমস্যা হৈ থাকিলেও যেন আমি সেইদিনা যামেই বা নগলে যেন আমাৰ ডাঙৰ কিবা ক্ষতিহে হব তেনেকুৱা ধৰণৰো হয় এতিয়া ধৰা আমি বন্ধুত্বৰ ভাল দিশ টোৰ বিষয়ে আমি এতিয়ালৈকে পাতি আছোঁ কিন্তু কিছুমানৰ জীৱনত এনে। বন্ধুও থাকে যি মানে ভুল পথে পৰিচয় চালিত কৰে বা উম বেয়া দিশত লৈ যায় তেনেকুৱা বন্ধুৰ বিষয়ে তুমি কি ক'বা?
বন্ধু হৈছে আচলতে আমি সাপৰ, সাপৰ নিচিনা বুলিয়ে ক'ব পাৰি কাৰণ তেওঁলোকৰ মুখত এটা থাকে পেটত এ এটা থাকে মুখত কব মানে ধৰা মানুহক।। বোলে তেওঁলোকে তোমালোকৰ বেয়া গুণ গাই ফুৰে বা পেট পিট পিছেও তোমালোকৰ বেয়া গুণ গাই ফুৰে তাৰ ফলত আমাৰ অহঁ নিজৰ বন্ধুজনকো তেওঁলোকে ভাল ভাল ৰাস্তাত আগুৱাই যাবলৈ নি নিদিয়ে বা নিজেও নিজেও নাযায় বা লগৰজনকো যেতিয়া ভাল কাম এটা কৰিবলৈ খোজে তেখেতে তাতে বাধা দিয়ে তেওঁলোকে তাতে বাধা দিয়ে বা লগৰ জনক উন্নতি কৰাটো নিবিচাৰে কিন্তু আচল প্ৰকৃত বন্ধু কাক কয় যোনে তেওঁলোক উন্নতি কৰা। সহায় কৰে বা ভাল পথলৈ আহ নিয়ে। বা কিবা ধৰা বেয়া কাম কৰি আছে। য'ত তক বাধা দিব। এইবিলাক আচলতে প্ৰকৃত বন্ধু বুলি কয়।
হয় হয় একেবাৰে একেবাৰে ঠিক কথাকে কৈছা এতিয়া যদি মই উদাহৰণ। স্বৰূপে কওঁ মোৰ ভাল বন্ধুতটো আছেই আছেই কিন্তু যদি মই বেয়াৰ অভিজ্ঞতা কওঁ মই যেতিয়া মানে হাইাৰ ছেকেণ্ডেৰী পঢ়ি আছিলো পঢ়ি থাকোঁতে। তেতিয়া মোৰ কেইজনমান। ডাঙৰ চিনিয়ৰৰ লগতো। চিনাকি হৈছিল হওঁতে মোক তেওঁলোকে মানে এবাৰ কিবা এটা অনুষ্ঠানত তেওঁলোকে মোক মাদক দ্ৰব্য এনেকুৱা সেৱন কৰাৰ বাবেও মানে জোৰ কৰিছিল।। যে আজি খাইছোঁ আৰু একো নহয়।। অ চবেই খাই সেনেকুৱা ধৰণৰ মানে মোৰ অভিজ্ঞতা কিছু আছে। কিন্তু মই সেই তেতিয়া সেই পৰিস্থিতিৰ পৰা মই অকণমান বাৰু নিজে মই ওলাই আহিলোঁ মই তেওঁলোকক অৱজ্ঞা কৰি মই মানে ওলাই আহিলোঁ সেই পৰিস্থিতিৰ পৰা কিন্তু তেনেকুৱা পৰিস্থিতিৰ ফলত বহু মানে ল'ৰা ছোৱালী হয়তো তেনেকেই বেয়া হৈ।। য নেকি বন্ধুৰ বাবে মই ভাবো তুমি কি ভাবা?
হয় তুমি ঠিক ম মইয়ো তোমাৰ সৈতে একমত দেই সেইখিনি মানে সেই পৰিস্থিতিৰ দ তুমি আচলতে নিজৰ প্ৰকৃত বন্ধু চিনি নাপা সেই পৰিস্থিতিৰ পৰা তোমাৰ যদি প্ৰকৃত বন্ধুজন লগত থাকে নিজেও আঁতৰি আহিব আৰু সেই পৰিস্থিতিৰ পৰা তোমাকো আঁতৰাই আনিব। তুমি ধৰা যদি তোমাৰ আ লগজন। প্ৰকৃত নহয়। বা তোমাৰ বন্ধুত্ব প্ৰকৃত নহয় তেনেহলে তোমাক তেখেতে তোমাৰ বন্ধুজনে কব ত ঠিক আছে আমিও খাওঁ তুমি ত তইয়ও খাইছা এদিন একো নহয় এদিন খালে খাৰো এ খালো মানে নি নিয়মিত- ব্যহাৰ হৈ নাযায় সেনেকুৱা ধৰণৰ তুম সেইখিন সময়তে সেনেকুৱা টান পৰিস্থিতিৰ তুমি প্ৰকৃত বুন্দতে চিনি পাবা বন্ধুত্বই মানুহ। ওপৰলৈকেও নিব পাৰি আৰু বন্ধুত্বৰ যদি কথা শুনি তুমি ধ্বংসও হৈ যাৱ-
ধ্বংস হয় ঠিকেই কৈছা তুমি, উ ঠিকেই কৈছা তুমি মানে তোমাৰ কথাটোত মই একমত হৈছো। বন্ধুত্বই কেতিয়াবা আমাক ভাল কেতিয়াবা ভাল কথাও শিকায় বা বেয়া কথাও শিকায় কিন্তু, এই ভাল বেয়া বন্ধু বা। সব বস্তুৰে ভাল বেয়াটো মানে আমি বিচাৰ কৰি, বেয়াখিনি বেয়া বন্ধুৰ পৰা যদি আঁতৰি আহো আৰু ভাল বন্ধুক যদি আমি আঁকোৱালি লওঁ হয়টো তেতিয়াহে আমি মানে সফল হ'ব পাৰিম। আমাৰ সেইখিনিটো নিজৰ হাততে আছে, উম নিজে বিচাৰ বিবেচনা কৰি। চাব লাগিব। যে, ইজন ভাল নে ইজন বেয়া। গতিকে তেনেদৰে আমি আঁতৰিয়ে পৰাপক্ষত এই বেয়াজনৰ পৰা আহ আঁতৰি অহটোৱে আমাৰ বাবে হয়তো মংগল মই ভাবো।
হয়, তুমি ঠিক কথাই কৈছা কাৰণ আমাৰ ওচৰত এটা নিজৰ বিবেক বিবেচনা আছে। যে কোনজন মানুহে। কোনটো কথা কলে আমি হঠাৎ চিনি পাই যাম এই মানুহজন কেনেকুৱা। পাই মানুহজনৰ লগত আমাৰ। সংগতি ৰাখিলে ভাল হব নে বেয়া হব। সেইনেকে আমি নিজৰ গন্তব্য। বন্ধুত্ব বৰ্গ চিনি। পাই কিনে নিজে আতৰি আহিব লাগিব। বা একেবাৰে মাত। মাত বুল কৰাটো ব বেয়া হৈ যাব মাত বুল বন্ধ কৰাটো একেবাৰে বেয়া হৈ যাব। হথা হয়তো এ কেতিাবা আঁতৰি আহিব। জানি বুজি নিজে আৰু কেতিয়াবা যেতিয়া নিজে মানুহ চিনি পাম বা বহুত চিনি পাম ভাল বিলাকৰ লগত কেতিয়াবা তুমি নিজেও আহ, সৰু হৈ আগ সৰু হৈ মাতিব লাগিব। বা তেওঁলোকৰ লগ নিজে খুলি মেলি থাকিব চেষ্টা কৰিব লাগে যাতে তোমাৰ নিজৰ ভৱিষ্যত জীৱনটোও ভাল হয়, বা তেওঁলোকে তোমাৰ তেওঁলোকৰ লগত থাকিলে তোমাৰ যথেষ্টখিনি অভিজ্ঞতাও হয় ভাল বন্ধুত্বৰ লগত থাকিলে।
হয় হয়, ঠিকেই কৈছা। তোমাৰ লগত এই বন্ধুত্বৰ বিষয়ে মোৰ খুব ভাল লাগিল, বহুখিনি অভিজ্ঞতাও তোমাৰ পৰা শিকিলোঁ বা মই জনালোঁ তোমাক ভাল লাগিলে।
হয় তুমি ঠিক কথাই কৈছা, মোৰো ভাল লাগিল দেই। ঠিক আছে আজিলৈ সামৰো, আহ হ'ব থিং ঠিক আছে ধন্যবাদ।